এই বেগটো হেল্ল' হেল্ল' নমস্কাৰ
হেল্ল'
হ নমস্কাৰ
হেল্ল'
কৈছো ৰব
অ
অ হেল্ল'
অ নমস্কাৰ নমস্কাৰ
অ কি কৰি আছে এতিয়া মই এতিয়া শুই আছো আহ শুই আছো শুই আছো এতিয়া গা ধুলো গা ধই ৰুটি বনালো ৰুটি বনালো আলু ভাজিলো
হয় নেকি অ আজি ৰবিবাৰ কাৰণে
আহ আজি লৰা ছোৱালী হেৰিত যোৱা নাই অফিচত যোৱা নাই
আহ পিছে আজি কি বনাব
আজি আজি কল পচলা কাটি আনিলো
অঁ ঘৰৰে নেকি
আহ ঘৰৰে সেইটো বনাম আমি এতিয়া ধুলো এতিয়া এতিয়া ধুলো ধুই পেলাই কুটিম কুটি পেলাই তাত নিমখ সানিম। সানি কিনে তাত মছলা দিম, জি বেহাৰ
অঁ, অঁ
তাত তেল দিম, নিমখ এইবিলাক দি বনাম।
অঁ দালিত দিওঁ খাব পাৰি ন'? পচলাটো। অঁঁ আৰু মানে, পকৰা বনাইও খাব পাৰিম। অঁ ভাল পচলাটোখা ভাল।
অঁ, ভাল। এইটো এতিয়া নৰসিংহ আঞ্ছা বনাম।
অঁ-হ্‌
দালি দি। মা অঁ, মাছে দি বনাম। তাত আদা, ৰচুন দিম।
ঠিকে আছে, ঘৰুৱা বস্তু খাব লাগে এইবিলাক। অঁ, মাছ কে কিনা নে ঘৰৰে?
মাছ কিনা। ঘৰৰ ক'ত পাবা? কিনি আনিছোঁ, বজাৰ পৰা আনিছে। নাই ইয়াত।
অঁ অঁ, কিনি খাব লাগে ন'? অঁ
আৰু মাছৰ তিতা বনাম। মাঠাই দি।
তিতা কি তিতা বনাব?
বাহঁৰ তিতা।
বাহঁৰ তিতা অঁ আমি নাপাওঁৱে এইবিলাক। বজাৰত গ'লে পোৱা যায়, না বিচাৰি পোৱাই নাযায়?
পায়। পাহাৰত গৈ কিনি আনো। পাৰি। তাৰ পিছতে আনি পেলাই প্ৰথমতে শুকুৱাই থং।
পাহাৰে, এইবিলাক কি বাহঁৰ গছ নেকি?
অঁ, কক ফুল গছ? নহয়, নহয় গছ গছ। অঁ।
তাৰমানে, গছডালৰ নামেই বাহাঁগাজ্‌ বুলি কয়?
অঁ, বাহঁগাজটো তাতে পাত হ'য়। তাতে ফুলটো আনো, তাপা আনি শুকোৱাওঁ। শুকাই পেলাই তাৰপৰা বনাও এনেকে মাছৰ মাথাই দি।
ঠিকে আনিছে ন'?
উম, আনিছো অলপ বেছিকে।
অঁ, কেতিয়াবা গ'লে লৈ আহিম দিয়ক।
আহিবা।
অঁ অঁ অঁ। পচলা কি ঘৰৰে গছ কাট্‌ছে না কি?
অঁহ ঘৰৰে পচলা।
অঁ
ঘৰ ওচৰৰ পৰা বন কাটি আনিছো। মই বনাম। দে, দে আগে কুটি লম, কুটি লৈ তাতে নিমখ দি সানি লম। সানিকিনে তেল পিয়াজ দি বেয়াখিনি বতি লম। আনগে যা আনি নিদিও, তই নিদিয়? অঁ, মাছ লৈ আহিবলে কৈ দিবি?
অঁ
এটাকে বনাম? আৰু দালি, বৰা বনাম, তাত পিঁয়াজ কাটি দিম।
আহ!
এইবিলাক
দালি কি দালি মচুৰৰ দালি?
আহ মচুৰৰ দালি বনাম এইবিলাক বনাম। উম।
মচুৰৰ দালিটো তাৰ মানে সেই বটি মানে টেঙাই দি টেঙাই দি বনাব পাৰি মানে।
অ তেনে দি বনাম।
খাব ইচ্ছা যায় টেঙা নহয় অ তেতিয়া টেঙাই দি বনাব পাৰিম।
আহ!
ভাল লাগে এতিয়া মাছ নহলেও হয় আহ। এই কিনা এইবিলাক পাত পৰি ভাল নালাগে কিন্তু ঘৰুৱা কিছুমানে এইবিলাক বস্তু বনালে ভাল লাগে।
আহ মই বনাও কেতিয়াবা ঘৰুৱা বস্তু। এ কালি অ আহ কালি পৰহি আহিব নিছো এই পাত দীঘল দি টেঙা পাত থাকে
এ কি টেঙা বুলি কয়?
মইফালে টেঙা অ মেচকা টেঙা নেহয় এইটো বেলেগ আৰু মই সফালা টেঙা বুলি কয় দীঘল দীঘল পাত লগত নিচিনা সেইটো আলু দি বনাইছো। আৰু গৰমতে
আহ!
সিবা!
অমিতা কি অমিতা টেঙা।
এই মুইফালা টেঙা বুলি কয় দীঘল দীঘল পাত। তাতে নি পুতিব, এ তাতে নি পুতিব পাৰা। কি কৰা, বঢ়িয়া এটালত বছ কেটেকাটো জানো ন দীঘল দে পাট কেইটা কটা কটা
ভেচ কটেঙা আমাৰ ইয়াতে লগাইছে ভা মানে ভাৰতীয়া এটাই। সেইদিনাখন মই মাছেদি বনাইছিলো কি ভাল লাগছি।
আহ সেইটোও বঢ়িয়া লাগে।
এ গুটি গুচালে হৈ যায়।
উটি চিটা নহয় তাৰে এটা লৈ যাব লাগিল সিপাৰ নিচিনা বস্তুতো। এটা পুতি এটা লৈ যাবচোন তাতে পুতি হলেও ভাবো আমাৰ তাতে।
অহ অহ! কলা কচু আছে না আপোনালোকৰ?
অ আছে কলা কচু, কালি তৰ খাও কালি তৰকাৰী বনাইছো।
আহঁ!
ইয়াত ৰঙালাও দিছো পানীলাও। ভূলা, জিকা এইবিলাক। দি তৰকাৰী বনাইছো বঢ়িয়া লাগিছে।
অ ভাল লাগে মিচ কৰি কিনে মই লগাইছো কলা কছো। কিন্তু ডাঙৰ হোৱা নাই সৰু হৈ আছে, কিহৰ কাৰণে বয়া হোৱা নাই?
হেৰি মাতিতো ভাল নহয় নেকি?
অ আমাৰ এইবাৰ পাহৰৰ মাটি নহয় সেইকাৰণে হয়। শিল আছে। সেইটো কাৰণে নহয় নেকি আৰু মানে পুই লগাইছো পুইডাল হৈছে। ছি
উম, এই পু বহুত মই হৈছে, যি বস্তু ভাল সেইবিলাকে এতিয়া বনাবা নোৱাৰো প্ৰেছাৰৰ কাৰণে।
অ পেছাৰত বেয়া নেকি? অ আৰু ৰঙালাও বনাইছো ৰঙালা হেৰি কৰি আ কৈছে, বহুত কেইটা হৈছে খালো মই তিনিদিন মান।
অ, সেই বেহেৰ দিব সিকে বেহেৰ, আলু, কচু দি ৰঙলাই দি তৰকাৰী বনাবিছো কি ধুনীয়া লাগে কটৰ গুটি দি।
অ অ অ অ, কঠল গুটি দি ভাল লাগে মিক্স কৰি কিনে।
অ।
অ। কঠলৰ ৰাতি মানে কঠল আজি খালো ৰাতিপুৱা এটা ভাঙিলো। কিন্তু সোৱাত নাই।
আনকি কঠৰবিলাক বহুত হৰ আছিল। আে মঁত আছিল আমাৰ সেইটো অ
অ হাতটো কিবা কমছে নেকি? আপোনালোকৰ কঠাল গাছ আছ ছে?
নাই আমাৰ কঁঠল গাছ কিনি খাওঁ। কিনি আনো বজাৰৰ পৰা। আছে কঁঠল গাছ পাহাৰৰ ই পি পিডবলি বহুত আছে এ কিন্ত ঘৰ মোৰ খাব ইচ্ছা নাযায়।
আহ কিন্তু গৰমত গৰম বস্তুৱে ওলায়।
অ কিনি খাও আম বহুত খালো।
অ আম গছ কি ঘৰৰ?
আহ কৰো ত ৰাতি দি খালো।
এই বজাৰৰ আমবিলাক খাব কি মিঠাই চা নাই? এইবিলাক গেছত প নকলি বুলি কয়, গেছত পকা মানে কেছত তে পাৰি আনে।
আহ।
কেচাতে পাৰি আনি কিনে মানে হেৰি কৰে পকায়, সেইকাৰণে মিঠাটো কমি যায়।
আজি কঁঠাল কাৰ বনাম থিঠলে চিল চলাই লৈছো।
খাৰ কেনেকে বনাই কে
সেইটো কঁঠাল গুটি সেইটো ৰ বাগলটো চেলাই লৈ ব বলিয়ে দি থেতে গুড়া কৰি। এনেক অলপ পানীত সিজাই থৈয়।
অহ।
কৈ বনাম বঢ়িয়া লাগে খাই।
হয় নিকি?
উম।
কি খাদ দিব চৌদা না?
চৌটা, ল খান নিছে চৌত উম
ভাল লাগে ন?
অ।
তাতে মাছো দিব পাৰে, সৰু- সৰু মাছ।
মাছ দিব পাৰি?
এ অ।
উম। মাছে দিবলে ঔৰ আঞ্জা বনাও। মাছেদি উম বঢ়িয়া লাগে খায়।
অ ঔটো ঠাণ্ডা নহয়।
উম।
আমি খোৱা যায় মাজে মাজে ইমান নাপাওঁ নাই ইফালে।
সেই আমাৰ এইবোৰ আঞ্জা খাব লাগে বঢ়িয়া লাগে মাছেদি খাই।
বহুতে বস্তু বনাই থাকে ন ঘৰুৱা ভালেই।
অঁ নাই নাই ইচ্ছাই নাযায় দালি।
দালি অ কিবা দালিটো খালে কিবা কিবি ভালে নালাগে। কেতিয়াবা আৰু খাব ইচ্ছা যায় দালিটো, এতিয়া গৰমৰ দিনত মানে টেঙা কিবা বেলেগ
হেৰি কৰি খাব ইচ্ছা যায়, কিনে নাই বনিছে আলু ৰে নৰসিংহ জুল, ধুনীয়া লাগিছে খাই।
আঁহ।
ভেদাইলতা নৰসিংহ মানিমুনি এইবিলাক সৰু মানিমুনি ডাঙৰ মানিমুনি দি বনাইছো।
স্বাস্থ্যৰ কাৰণেও ভাল। ভিটামিন আছে কেঁচা চাটনিও খাব পাৰিল।
অ কচা চাটনিও খাওঁ দাৰি বটি।
অ সেইফালতো ধুনিয়া আছে ন মানধুনিয়া কে সৰু সৰু ধুনীয়া যে? সে সৰু মানমনিয়া হ
আহ পদুমাহ শাক একদিন আনিছো তাত বট মানিমুনি দি বটিলো টেঙাই দি। এইবিলাক কৰলো।
পুদিনাটো ভাল লাগে তাত তে অলপমান টেঙা দিলে। অঁ। ভাল লাগে পুদিনাটো। মই বহুত ভাল প পাওঁ পুদিনা আৰু ঠাণ্ডা। পুদিনাটো ঠাণ্ডা। দালি চালি খোৱাত কৰি মাছ মাংস খোৱাদ কৰি গৰমত
অ এই মাছ মাংস খোৱাতচে এইবোৰে খোৱাই ভাল। দে হ
আজি তেনেহ'লে আজি তাৰমানে ভাল হ'ব খাদ্য?
আহ ভাল আজি।
ঠিকে আছে।
হ'ম।